এ আছো ৰ'বা এইবাৰ- সেন মানে খেতি চেতিত লাগি আছো এইবাৰ আহিছোহে আহিছোহে মানে- একদম ভাগৰে দুখৰে।
ভাগৰ দুখৰ কি কবা আৰু বতৰো যিহে দেখাইছে।
বতৰো বা এখন বতৰ অলপ বৰষুণতো লাগে খেতিত জানানে গম পাইছ নে?
অঁ' তোমাৰ এইবাৰ তাকে মই মাটিমাহ অলপমান পেলাম বুলি ভাবিছিলো তোমাৰ পানীও নাই ইমান-
অঁ' মাটিমাহত কিন্তু লাভটো আছে কিন্তু দেই।
তুমি জনো মাটিমাহ খেতি নকৰা জানো।
কৰিছো দেই মই তোমাৰ এইবাৰ এইবাৰো কৰিলো ভালেখিনি কৰিলো। মোৰ মানে কি জানা মাটিমাহটো আকৌ গোটাই বেছিকৈ কৰিলে আকৌ তোমাৰ অকণ কষ্ট আছে ন। কিন্তু, এনেই মানে প্ৰথম কেইদিন মান মই যেতিয়া কৰিছিলো মাটিমাহ-
অঁ'
তেতিয়া তোমাৰ মানে গোটা মাটি মাহ নেবেছো মানে দলি পেলাই- কেজি তোমাৰ ধৰি লোৱা হেৰি এইটো কি বুলি কয় এক- এক কেজি আধা কেজি জোখত পলিথিনত ভৰাই দিওঁ- গৈ পেলাই বা দোকানে চোকানে দি দিওঁ তোমাৰ এনেই ধৰি লোৱা কেজি- হেৰি হয় পঞ্চাশ ষাঠি টকা হয়। মানে আধা কেজি মানে এশ বিশ টকা মান কেজি হয়, মই তোমাৰ চল্লিশ টকা- আধা কেজি পঞ্চল্লিশ টকাত এক কেজি নব্বৈ টকাকৈ দি দিওঁ। মানুহেও কিনে একদম মানে লাভো হয়।
অঁ' মই মানে আগতে তেনেকা মাটিমাহ খেতি কৰি পোৱা নাই।
পোৱা নাই নিকি।
নাই কৰা মই এইবাৰ কৰিম বুলি ভাবিছো মানে মোৰ নিজৰ মাতি নাই তোমাৰ- ব মানে আধিত লৈ আধিত লৈছো।
অঁ' আধিতলৈও কৰিব পাৰা কিন্তু মোক চোৱা কৰি পেলাই।
অঁ' মোক চোৱা কৈছো তোমাৰ এইখিনিক কিবা এটা দি দিম আৰু।
অঁ' কিবা এটা দিবা। নহলে- এনেকেই কিবা মাটিমাহ লকে দি দিম বুলি কৈ দিলেই হ'ল, হে গাঁৱত আজিকালি- চাকৰি কোনোবা কোনোবা চাকৰি যে পায় পোৱালিবিলাকে-
অঁ'
চাকৰি পোৱা মানুহ বিলাকেনো ক'ত খেতি কৰে হেতে।
সেইটোৱেতো অঁ'।
এইবিলাক এনেই পৰি থাকে সিহঁতক কৰি দিলেই হ'ল আমা- আপোনালোকৰ মাটিটো ভাল হয় থাকিব খেতি কৰি থাকি আপোনালোকক কিবা এটা দিও থাকিম-
দিওঁ থাকিম অঁ'। নাই মানুহখিনি বোলে মানুহখিনি মানে ইমান হেৰি আপত্তি নাই-
অঁ'।
কৈছে হব তোমালোকে মাত খেতিখিনি কৰি থাকা তাৰপিছতে মোক আমাক কিবা এটা দিলেই হ'ল খাবলৈ এসাঁজমান।
অ' সেইটোৱে আৰু সিহঁতেও ধৰি লোৱা তুমি ক'ত কিনি কিনি খাই থাকি ঘৰৰ কেইটামান হ'লে খাই ভাল
সেইটো তোমাৰ মানে তোমাৰ মই ভাবিছো মাটিমাহ তোমাৰ সচৰটো তোমাৰ মাটিমাহ আছে নেকি সচলে
মোৰ তাত আছে বাৰু দে দেই এইবাৰ বেচা নাই বাৰু দে, গু তাক আছে, লাগিলে ক'বা মই দি দিম বাৰু দেই।
দছ-পোন্ধৰ কেজি মানে লাগিছিলে।
হ'ব এই মোৰ তাত তোমাৰ চল্লিশ কেজিমান আছেই এতিয়াও।
হ অ অ আৰু তোমালৈ নালাগিব জানো?
এ মোৰ হয় যাব, সি বেছি নালাগে নহয় তোমাৰ দিওঁতে। এট এটাৰ পৰা এটা মাটিমাহৰ পৰাই বহুতখিনি হৈ যাবগে।
সেইটোৱেতো অ। তাকে আম আমাৰ মানে মাটি মাটি মানে মই যোনখিনি মাটি লৈছো, মাটিখিনি মানে অলপ পুখুৰী এটা কাষত আছে।
অঁ।
তাৰ মানে মাটিখিনি অলপ সাৰুৱা হৈ থাকে আছে চাগৈ। অকণ দ জেগা মানে তাৰপিছতে তাত যদি মই মাটিমাহখিনি পেলাই দিওঁ ভাল প্ৰফিট এটাই হ'ব আৰু।
অঁ প্ৰফিট হ'ব কিন্তু দেই তোমাৰ।
আকৌ মাৰ আকৌ তোমাৰ তাত আকৌ ৰখীয়া হব লাগিব ৰাতি।
ৰখিয়া এই, এই তুমি হেৰি এটা কৰি লবা বুজিছা?
কি?
এই যে মানে লাইচেঞ্চখন বন্দুক - চন্দুকৰ লাইচেঞ্চটো উলিয়াই দিবা কাৰণ বাহিৰত তোমাৰ তাত ৰখীয়া হ'লে মানে বহুত কিবা কি কি ওলাই থাকে না বস্তুবিলাক।
কি কি ওলাই থাকে, অ তাকে।
তুমি লৈ থাকিলে হাতত কিবা এটা থাকিলে মানে ভয় নাই আৰু তুমি অকলে থাকিব পাৰিবা তেতিয়া।
তাত ধুনীয়াকৈ চা চাংঘৰ এটা বনাম আৰু।
চাংঘৰ এটা বনাই পেলাই
উম।
এ এব আৰু হেৰি এ এইবাৰ মই নতুন কিবা এটা কৰো বুলি ভাবিছোঁ বুজিছা?
কি কৰিবা নো?
মানে কৰি কৰা দেখিছোঁ মানুহে সেইকাৰণে মইও কৰো আৰু এই হেৰি গিয়াৰ অইল গিয়াৰ অইল যে
গিয়াৰ অইল?
গিয়াৰ অইল অ আমাৰ গাঁৱত কৰিছে মানে এই মানুহ এজনে।
ধন বুলি কোৱা মানুহজনে।
অ অ।
এনে কৰিছে মানে এই সৰিয়হৰ নিচিনা ফুলটো হয় অকণমান ডাঠ ৰঙৰ হালধীয়াটো।
অ টিছি নেকি টিছি নেকি?
অ টিচি নে দিচি অইল কিবা গিয়াৰ অইল বুলিও কয়।
অ টিছি অ।
সেইটো কৰি কৰো মানে কেজি তোমাৰ বহুত
ব বহুত বহুত অ বহুত দাম আছে সেইটো। তোমাৰ অকণ মানে,
কোম্পানীয়ে লৈ যায় ডাইৰেক্ট।
ডাইৰেক্ট কোম্পানীয়ে লৈ যাব অ। অ তোমাৰ তা তি তিচিটো কৰিলে ভালেই হ'ব পাৰটা। পইচাও ভালে ইনকাম কৰিব পাৰিম।
ইনকাম কৰিব পাৰিম লাভ আছে লাভ আছে বহুত লাভ আছে।
তাকে মানে তিচিটো তোমাৰ কৰিবলৈ আকৌ তুমি, আৰু ভাল জেগা এটাও আনিব লাগিব নহয় আমাৰ কম দামত যোনটো আমি যদি দাম দিয়ে আনি পেলাই যদি দাম দিয়ে হেৰি কৰোঁ।
আমি কিবা এটাত মানে এনেই পৰি থকা মাটি অলপ চাব লাগিব আমাৰ পথাৰ একে সিফালে, চাইডত ধৰি লোৱা। একেবাৰে ব্ৰহ্মপুত্ৰৰ কিনাৰত বালি চাপৰি দালি চাপৰি ফালে একদম।
অ অ অ
য'ত মানে মাটিটো এনে পৰি আছে আৰু ধৰি লওক,
পৰি আছে আৰু অ,
তেনেকুৱা মাটিটোত আমি কৰিব পাৰো।
পাৰি কিন্তু, মই তাকে ভাবিছিলো তোমাৰ তি তিছি টো মোৰ মনত অহা নাছিলে কিন্তু মোৰ সৰিয়হটো আৰু মা, মাটি মাহতো ভাবিছিলোঁ।
উম সৰিয়হ সৰিয়হ লাভ আছে বাৰু দেই দেই সৰিয়হ তোমাৰ,
সৰিয়হ মই তোমাৰ বহুত মই মোৰ বহুত মাটিত, খেতিয়ক খেতি কৰা আছে।
উম
তোমাৰ ধৰা মই পঞ্চাশ ষাঠি বিঘা মান মই স সৰিয়হ খেতিয়ে কৰো।
সৰিয়হ ন লাভ আছে হয় ন কুৱা,
তোমাৰ ডাইৰেক্ট মই তেলটো বিক্ৰী নকৰো মই তোমাৰ তেলটো মই ধুনীয়াকৈ হেৰিত মাৰি আনোগৈ হেৰিত,
উম মিলট,
মিলত মাৰি আনো গে, মাৰি আনি পেলাই ধুনীয়াকৈ মানে বটল হিচাপে,
উম
ম এক্সট্ৰা বটল কিনি আনো মানে।
অ অ মানে ডাইৰেক্ট পেকেটিং হিচাপে বনাই বেছি দিয়া।
ডাইৰেক্ট পেকেটিং হিচাপে বিক্ৰী কৰো, মানে তোমাৰ ডাইৰেক্ট যদি দি দিওঁ দোকানে চোকানে, তোমাৰ সিহঁতে সিহঁতে মান বেছি নিদিয়ে পইচা,
অ হয় বাৰু দে,
তাৰপিছত তোমাৰ মোক, বটল কিমান পৰিব এই তোমাৰ এক চেম্প মই বটল লৈ আহিলে খুব বেছি পোন্ধৰশ দুহেজাৰ টকা ওলাব।
অঁ অঁ হয় কথাটো হয়।
ধুনীয়াকৈ বটল এক লিটাৰ আধা লিটাৰ এনেকা বটল বিলাক বনাই বনাই,
উম
পেকেটিং এ পেকেটিং কৰি পেলাই দি দিও আৰু, তাৰ পিছত কাৰ্টুন, কাৰ্টুনত ভৰাই পেলাই বাক্সা হিচাপে দি দিওঁ তোমাৰ খাতি খাতি তেল আৰু,
সেইটোও হয় কিন্তু দেই আৰু তুমি লাগিলে ম মাৰ্কেটতকৈ দুটকা কমাই লোৱা।
উম তোমাৰ মাৰ্কেটত ধৰ মানে মাৰ্কেটত দুটকা কমাই ল'ম আৰুেই দুটকা তিন টকা,
তেতিয়া মানে মাৰ্কেটটো নিজৰ মাৰ্কেটটো বনাব লাগে নে মাৰ্কেটত সোমাব কাৰণে তুমি বনাব, কৰিবই লাগিব এইটো কম দাম কৰিবই লাগিব।
সেইটোৱেতো অ তাকে সৰিয়হ, খৰিৰটো কৰিলে ভালেই মানে
সৰিয়হটো লাভ, আছে এই আকৌ তোমাৰ এইটো ধৰি লোৱা সৰিয়হ যে তুমি মিলত যদি মাৰা তুমি সেই এটা কাম কৰিবা, তোমাৰতো পুখুৰী আছে ন' দুটা তিনিটামান তুমি হেৰি কৰিবা, সৰিয়হ মাৰা পাছত যে সৰিয়হ যোনটো মানে চেপেটা পৰা যে, ওলাই যায় যে ওবেসট মালটো সেই মা সেইটো লৈ আহিবা সেইটো মাছে খাই আকৌ, উম', সেইটো লৈ আহিবা তুমি।
মাছ তোমাৰ মই ইমান পুখুৰীতত ই মাছ নাছিলে, ত' মে মাছ তোমাৰ ফিচাৰি মই কি কৈছিলো না।
অ',
এতিয়া বেছি নাই তোমাৰ, আছে কেইটামান আৰু আকৌ আনিব লাগিব।
পুখুৰীও চেফা হৈ থাকে মাছেও খায় সেইটো তুমি, দুটা লাভ হৈ যাব মাছ মাছৰ দানা কিনাৰ তুমি দৰকাৰে নাই সেইটোকে
সেইটোতো অ' তাকে মই ভাবিছো বাৰু, মাছ কেইটামানো ভৰাই দিওঁ।
মাছো ভৰাই দিবা, মাছৰ দানাও হৈ গ'ল, সৰিয়হ তেলো হৈ গ'ল সৰিয়হৰ
উম',। বাকী এনে এটা কাম কৰো আহ নহলে, ধুনীয়াকৈ মই ত' এইটো পেকেটিংটো কৰোঁৱেই, আমি ধুনীয়াকৈ এটা তুমি ধৰা এনেকৈ, এনেকৈ চেনেহী হেৰি এটা বনাবা ধৰা ৱেবচাইট এটা।
অহ', অহ', পাৰিম পাৰিম।
এনেকৈ এফলিট মাৰ্কেটিং কৰো তাতে।
অ', পাৰি কিন্তু দেই, মানে ধৰি লোৱা মানে অনলাইনত- অনলাইনত
অহ',।
তেতিয়া মানে আমাৰ গাঁৱত আৰু এজন মানুহ আছে মানে চাবোন-তাবোন বনাই থাকে মানে, মানুহ এজনী আছে। চাবোন তোমাৰ পাপৰ-চাপৰ সেই মানহজনী পেকেটিঙৰ বস্তুবিলাকো আমি কিনি পেলাই আমাৰ ৱেবছাইটত দি দিম।
দি দিব পাৰি অ' তোমাৰ আজিকালি মানে অনলাইনৰ সেইটো মানে, দুুনীয়া খন আজি চব আজিকালি চব দুনীয়া অনলাইনে হৈ গৈছে।
অনলাইন অ' তাকে কৰিলে কিমান লাভ হ'ব চোৱা না।
উম', সেইটোৱেতো।
মানে তেতিয়া চব মানে আমাৰ খাটি হ'ব অৰ্গেনিক।
খাটি হ'ব আৰু অ', ধৰা আমাৰ ধুনীয়াকে ব্ৰেন এটাও বনি যাব।
ব্ৰেণ্ড এটা বনাই দিম কিবা এটা আৰু, নাম এটা কিবা কিবি দি দিম আৰু।
দি দিম আৰু কিবা এটা। মানে অকলে এইটো কাম কৰিব নোৱাৰা, তুমি অকলে কৰিব হলেতো বহুত কষ্ট হ'ব।
বহুত কষ্ট হ'ব অ'।
মানে এটা সৰু সুৰা টিম এটা বনি লব লাগিব, বিশটা পঁচিশটা ল'ৰা মিলি পেলাই।
অ', মানে টিমটো মানে প্ৰথমতে মেইনটো আমি ধৰি লোৱা আমি দুটা কৰিছো আৰাম্ভ আমি দুটাই কৰিম। কিন্তু, আমি আমাৰ আন্দাৰত ৰাখিব লাগিব মানুহ বিলাক
সেটোৱেটো অ'।
নহ'লে মানে আকৌ চব যদি মালিকেই হয়, আৰু কাজিয়া হে হ'ব।
সেইটোৱেইটো। মানে তোমাৰ সিহঁতক মানে ইমান হেৰি কৰিব দিব নালাগে, মানে সিহঁতেটো এতিয়া পাৰ্চেল ধৰ এতিয়া, পেকেটিং কৰিলো পেকেটিং টো মানে সেনেকুৱা ধৰ, আমি যোনটো এটা সৰু- সুৰাটো ৰুম এটা বনাব লাগিব ন!
অঁহ।
ৰুমটোতে ধৰ, তোমাৰ এটা এনেকৈ জমা কৰি-কৰি থবলৈ।
অহ।
তাৰপিছত আকৌ, ট্ৰেক্টৰত এইবিলাক মানে উঠোৱা-নমোৱা কৰা, মেলা মানে এ লাগি-ভাগি দিয়ে আৰু।
উম।
ন, পাৰি কিন্তু।
পাৰি, পাৰি, পাৰি, সেইটো মানে এই এইখন পাৰি কিন্তু, এইটো সঁচা কথা। ঠাইতো একদম মানে, আমাৰ এনেকাই কাম এটা মানে, এই ধৰি লোৱা, গাঁৱত এতিয়া ধৰি লোৱা ইমান জেগা আছে হয় নে নহয়! কিবা কোম্পেনী-চোম্পেনী এটা মানে যদি আনি দিব পাৰো আমি ইয়াত, কিবা এটা তাত আছে, যেতিয়া আমাৰ দীঘল
অঁহ।
কোম্পানী এটা আনি দিলে, গাঁৱৰ বহুতে চাকৰিটো পাব, ভাবা নে, গম পাইছানে?
অহ।
এনেই থকা মানুহ বিলাকে, কিবা এটা কৰিব ন।
হেইটোতো অ, মানে মানুহখিনি ধৰ, এতিয়া ইমান আমাৰ গাওখনতো এতিয়া, কিমান কিমান ক'বলৈ গ'লে কিমান নিবনুৱা আছে।
বহুত নিবনুৱা, কিন্তু মানে এইখন এইটো কৰিব লাভ নাই, গম পাইছানে! এই আমাৰ মানে এইখন ঠাই এটা চাইডে, গাঁও এখন আছে। কি ক'লে? তোমাৰ মানে এই মুৰ্গী ডিমৰ কিবা হেৰি ফাৰ্ম খুলিছিলে।
অ।
তোমাৰ ফাৰ্মখন খুলিলো মানে, এতিয়া মানে গাঁও তোমাৰ চৈধ্য সাত খন, আঠ খন গাঁৱে মিলি পেলাই কম্লেইন দিছে মানে সিহঁতক।
গোন্ধ, গোন্ধায়, গোন্ধায়।
গোন্ধায়, বহুত মানে, একেবাৰে মানে দুই-তিনি কিলোমিটাৰ
আমি গোন্ধোৱা কাম কৰিবতো নোৱাৰো, সেইটো হয়নে নহয়! আমি ধৰ, এতিয়া এনেই ধৰ, পেকেটিঙৰ এনে কৈছো কথা
অ, অ, আমি পেকেটিঙৰ মানত মাতি দিব পাৰোঁ, মানুহ ধৰি লওক এতিয়া মেচিন থাকিব, আপোনালোকে পেকেটিং কৰক বা ভৰাওক, এইখিনি বাছি দিয়ক, ভাল-বেয়া কেইটা বাছি দিয়ক।
আমি যদি এনেকুৱা ধৰিছো চোৱা, আমি যদি সৰিয়হটো যে আমি সৰিয়হ পিছা মিচিনটো যদি আমি আনো
অঁ।
আমি ধৰ এতিয়া, সৰিয়হখিনি আমি তাৰ পৰা, চবৰ পৰা, আমি ধৰ, ক'ৰবাৰ পৰা ক কালেক- চালেক কৰিম
উম।
য'ৰ পৰা, ত'ৰ পৰা গোটাই পেলাই, আমি ধৰ, আমাৰ ইয়াৰ মেচিনতে মাৰি কৰি, আমি আমাৰ নিজৰে বস্তু বস্তু নিজতে থাকিব আৰু ধৰ, আমি এতিয়া বে বেলেগক ধৰ আমি দিবলৈ নালাগে আৰু তেতিয়া।
নালাগে, নালাগে।
আমি যদি গোটেই গাঁৱৰ মানুহখিনিয়ে যদি সৰিয়হৰ খেতি কৰো
অ।
হয়নে নহয়! ত, সৰিয়হ, সৰিয়হ আৰু মাটিমাহ যদি খেতি কৰো, তেতিয়া আমি যদি ধুনীয়া, ধেৰ তেলটো ওলাব হয়নে নহয়!
ওলাব, ওলাব।
তেতিয়া আমি ধৰা, বাহিৰলৈও চাপ্লাই দিব পাৰিম, তাৰপিছত আকৌ আমাৰ এইবিলাক ওচৰ চুবুৰীয়া জেগা বিলাকলৈও চাপ্লাই দিব পাৰিম
অ এইটো পাৰি কিন্তু দেই
উম
তাকে মানে মই এইটো মন মানে ভাবো কেতিয়াবা এইবিলাক কথা কিন্তু মানে অকলে এইবিলাক মানে কৰিবতো সাহস কৰিব নোৱাৰি হয় নহয়
অকলে আজিকালি যিহে আৰু চব পইচাহে
অ
আজিকালি চব পইচা হ'ল গম পাইছানে
পইছা তোমাৰ মানে এনেকুৱা এটা সৰু সুৰাত মানে চবে যদি মিলি পেলাই এটা ডাঙৰ লোন এটা লও তোমাৰ দহ বিশ লাখ টকা
অ সেইটো পাৰি কিন্তু তেতিয়া মানে মুঠ পাইচ পইচা এটা ওলাব না আমাৰ গোটা পইচা এটা আমি ইনভেষ্ট কৰিব পাৰিম তেতিয়া
অ গাঁৱতেটো কিমান মিস্ত্ৰী আছে হয় নে নহয় সিহত সিহঁতে ধুনীয়াকৈ ৰুমটো বনাই দিলে
অঁ
ডাঙৰ হল এটা বনাই দিলে ধৰ
অ
তাতে তোমাৰ এনেকা মেচিন কেইটাতনো কিমান পৰিব বেছি নপৰে নহয় বেছি অ মেচিন কেইটা আনি পেকেটিং বস্তু কেইটা আনিলে আৰু তোমাৰ হৈয়ে গ'ল দেখোন
বাকী গাঁৱতে তোমাৰ গাঁৱতে কিমান ট্ৰেক্টৰ চেক্টৰ আছে মানে চব মানে এইটো কাম কৰিবলৈ হ'লে তোমাৰ গাঁৱৰ মানুহখিনি ধৰ সম্পৰ্কটো মানে ভাল হ'ব লাগিব
সেইটো অ ভালেই বাৰু দে আমাৰ কাৰো লগত কাজিয়া হাই কাজিয়া চাজিয়া নাই বাৰু
এয় অ
পাৰি এইটো কৰিবলৈ দেই গম পাই